অ', হয় ক।
হয় শুনিছে নে অ'। ঠিক আছে তেনেহ'লে আজি। আমাৰ আলোচনা কৰিবলগীয়া বিষয়টো খেতি-বাতি। খেতি-বাতিৰ বিষয়ে আলোচনা কৰোঁ।
হয়, নিশ্চয়।
হয়।
হয়।
আ সাধাৰণতে আ আপোনাৰ এতিয়া যিহেতু বাৰিষাৰ বত বতৰ হৈ আছে।
হয়।
বাৰিষাৰ বতৰত গাঁৱলীয়া অঞ্চলৰ মানুহখিনি বিশেষ কৈ খেতি-বাতিৰ সৈতে জড়িত হৈ আছে ধান পথাৰৰ ধান খেতি কৰা হওক বা বিভিন্ন প্ৰকাৰৰ বাৰিষাৰ খেতি-বাতি যি জিকা, ভোল নহলে বা কোমোৰা বা জাতিলাও তেনেকুৱা বিলাক খেতিৰ সৈতে জড়িত হৈ আছে নহয় নে হয় আপোনালোকৰ অঞ্চলৰ আশে-পাশে মানুহখিনি কেনেকুৱা ধৰণৰ খেতি-বাতিৰ সৈতে জড়িত হৈছে বিশেষকৈ?
হয়, নিশ্চয়। অহ আপুনি এনে মানে এতিয়া ক'লে মানে এতিয়াতো বাৰিষা বতৰ বা গ্ৰীষ্মকালত আমাৰ ধান খেতি প্ৰধানকৈ কৰা হয়। আৰু তাৰো উপৰিও আমাৰ যেনেকৈ শাক-পাচলি যেনেকৈ আমাৰ এতিয়া গ্ৰীষ্মক যেনেকৈ কোমোৰা ৰঙালাও, পানীলাও বা আপোনাৰ যেনেকৈ লেচেৰা আৰু তিয়হ আৰু তাৰো উপৰিও জিকা, ভোল আৰু জলকীয়া বা যোনটো আমাৰ ভুট জলকীয়া বুলি ভোট জলকীয়াও আমাৰ খেতি কৰা যায়। আমাৰ যোনটো আমাৰ ওচৰত দেখা পাওঁ আৰু এনেকা খেতি কৰা আৰু আছ যেনেকৈ আমাৰ অতীতৰ পৰাই আমাৰ আমাৰ অসমৰ জনসাধাৰণে খেতি কৰি অহা বা এইটো আমি থলুৱা খেতি বুলিও ক'ব পাৰি যেনেকৈ মৰাপাটৰ খেতি।
উম।
এই মৰাপাটৰ খেতি কৰা হয় আৰু তাৰ উপৰিও আমাৰ গ্ৰীষ্মকালত আছে যেনেকৈ আমাৰ আহ আমাক ফল যিবিলাক ফল-মূল পাওঁ আমি যেনেকৈ কঁঠালৰ ফল বা আম বা লিচু আৰু-আৰু বহুত আছে ফল এনেকুৱা। এইবোৰক ফল-মূল আমি দেখা পাওঁ আৰু খোৱা যায় আৰু এইটো বতৰৰ। ফল-মূল হয়। ত' তাৰপিছত আপোনাৰ যোনটো আমাৰ খেতি-বাতি বুলি ক'লে আৰু আহ আমি যেনেকৈ খেতিত পদ্ধতি আছে কেইটামান চব আমি ক'ব গ'লে আমাৰ ধান খেতিটো আমি কেইবা প্ৰকাৰৰ আছে। মানে ধানৰ খেতি। মানে জাতটো বেলেগ-বেলেগ আৰু যোনটো ধানৰ জাত আছে। ত হয়। এনেতো আমাৰ জনসাধাৰণ বিলাকে অসমৰ আগতে বেছিভাগতো আহু ধান এইবিলাক আমি বা শালি ধান এইবিলাক খেতি কৰা দেখা পাইছিলোঁ। আহ যিহেতু মানে এইবিলাক পুৰণা যোন টো আমাৰ পৰম্পৰা-পৰম্পৰাগত যোনটো আমাৰ ধান হয় এইবিলাক মানে কম অলপ কমকৈ মানে ফল দিয়ে বা
উম
তোমাক চনতো যোনটো আমি কওঁ ইংৰাজীত এইটো কম হয় আৰু ত সেইকাৰণে আজিকালি আমি দেখা পাওঁ যে। বেছিভাগ আমাৰ বি বিজ্ঞানসন্মত যিবিলাক ধানৰ জাত আছে বা এইবিলাক আছে ত' এই সন্মতো মানে কৰা হয় যেনেকৈ আপোনাৰ। আহ আমাৰ আইজুং ধান বা ৰঞ্জিত। অহ নহ'লে আপোনাৰ বাহাদুৰ ধান সোণালী ধান বা আপোনাৰ ল ক্ষমন এইবিলাক মানে জাতৰ বেছি বহুত মানে খেতি। ধান খেতি কৰাতো দেখা পাওঁ আমি। ত' আৰু আমাৰ আজিকালি মানে। আগতেতো আমাৰ জৈৱিক যিবিলাক খাৰ এইবিলাকহে দিয়া হৈছিলে যেনেকৈ গোবৰৰ খাৰ। বা বা প্ৰকৃতিক। প্ৰাকৃতিক মানে যেনেকৈ আপোনাৰ আ আমাৰ কেঁচুবিলাক যে আমাক। খাৰ দিছিলে মানে খেতি পথাৰ বিলাকত। ত' তেনেকৈয়ে মানে আজিকালি মানে কম দেখা পাওঁ কাৰণ আমি। বেছিকৈ আমাৰ ৰাসায়নিক সাৰ বিলাকহে ব্যৱহাৰ কৰাতো দেখা পাওঁ আমি তাৰ তাৰ। ফলস্বৰূপে কিন্তু আমি ফলটো বেছি পাইছোঁ যদিও মানে আমাৰ মাটিবিলাক বেয়া হৈ যায় আৰু না ত' আমাৰ যোনটো। আমাৰ অহ ইংৰাজীত কয় যে কোৱালিটি বুলি কয় এই কোৱালিটিটো মানে। অলপ কম হৈ গৈ আছে মানে ধান বিলাক হয় গুণগত। ত হয় হয় গুণগত মানৰ মানে আমি এইবিলাক ফলটো পোৱা নাযায়। ফলস্বৰূপে আমি দেখা পাওঁ আজিকালি আমাৰ হাহঁ মানুহবিলাক কে মানে জল্ডিকৈ বেমাৰৰ আজাৰত পৰাটো আমি দেখা পাওঁ আৰু ত' সেইবিলাকেই হয় আৰু আছে যেনেকৈ আৰু আৰু আমি বিজ্ঞানসন্মত বুলি ক'লে আজিকালি মানে। অহ গৰুৰ লগ। লগৰ হাল বোৱা বা নাঙলৰ লগত হাল বোৱাটো আমি খুব কমেই দেখা পাওঁ আজিকালি। আমি ট্ৰেক্টৰ বা আপোনাৰ। পাৱাৰ ডিলাৰ এইবিলাকৰ লগতে ধানটো ৰোৱা মানে খেতি হালত বোৱা যায়। আৰু তাৰো উপৰিও আমি যেতিয়া।
অ
অহ ধান ৰুওতে আমি ৰোৱনীবিলাকৰ উপৰিও মানে আমি মেচিন দি। যোনটো ট্ৰেক্টৰৰ লগত মেচিন লগাই অহ সেইটো দিও আমি ধানটো ৰোৱা দেখা পাইছো। কিন্তু ব হয় হয় প্ৰচলিত হৈছে কোনোবা কোনোবা জাগাত হৈছে প্ৰচলিত কিন্তু খুব কম আৰু। কাৰণ আমাৰ। আমাৰ ধান বা খেতি পথাৰ বিলাক মানে বেছিকৈ পানী থাকে আৰু। অলপ মানে অহ আৰু মানে অহল বহল হ'লেও কি হয় কি ওখ। বা অহ। মানে চাপৰ ওখ এনেকা জাগা বহুত আছে মানে খেতি পথাৰ বিলাক‌ তো সেইকাৰণে অলপ কষ্ট কষ্টত হয় আমাৰ সেইটো মেচিনটো আহিবৰ কাৰণে। কিন্তু খুব কমেই দেখা পায় আৰু এইটো সেইকাৰণে আমাৰ এতিয়ালৈকে ৰোৱনী বিলাকে ধানটো ৰোৱে আৰু ন। ত' হয় ত' আপোনালোকৰ অঞ্চলত কেনেকৈ খতি খেতি কৰে বাৰু মানে ধান কটা সময়ত আপোনাৰ শীতকালত ধান কাটে তেতিয়া মানে কেনেকৈ কি পদ্ধতিৰে ধানতটো কটা যায় বা কেনেকৈ কৰে মৰণা কেনেকৈ মাৰে এইবিলাক অলপ ক'বচোন তেতিয়াহ'লে
অ ঠিক আপুনি কোৱাৰ দৰেই এতিয়া আহ লাহে লাহে যিহেতু আগতে গৰু বা তেনেকুৱাৰে মানুহ বা গুৰু তেনেকে মৰণা মৰা হৈছিল মৰণা মৰা সময়ত কিন্তু আজিকালি টেক্টৰ বা তেনেকুৱা মেচিন ব্যৱহাৰ কৰিহে আজিকালি মৰণা মৰা দেখা যায় যাৰ সময়ত যাৰ ফলত মানুহবিলাকৰ টাইমটো অপচয় মানে তেনেকৈ সময় বেছি নালাগে আৰু কষ্ট কম হয় নহয়নে
হয় হয়
হয় আকৌ ঠিক তেনেদৰে আপুনি কোৱাৰ দৰে আমাৰ খেতি পথাৰত যিটো গুণগত মান লাহে ৰাসায়নিক সাৰ প্ৰয়োগৰ দ্বাৰা লাহে লাহে কমি আহিছে ৰাসায়নিক সাৰ দাৰাই আমাৰ মাটিডৰ মাটি যিটো যিটো প্ৰকৃত মানদণ্ড থাকে সেইটো লাহে লাহে কমাই আহ আহিছে বিভিন্ন ধৰণৰ কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰে বা উ্ভিদজোপাৰ কি এ বৃদ্ধি ভালকৈ হ'বলৈ বা উদ্ভিদৰ উ মই বেলেগ এ বেছি ফল লাগিবলৈ ভালে থাকিবলৈ ফলটো যিবিলাক কীটনাশক দ্ৰব প্ৰয়োগ কৰা হয় সেইবোৰ উৎপাদন বেছিকৈ দিয়ে কিন্তু এ দীঘলকালীনভাৱে চাবলৈ গ'লে সেই সেই আমাৰ প্ৰত্যয় ক্ষ ভাৱে নহলেও পৰোক্ষ ভাৱে আমাৰ জীৱ জন্তু বা মানুহৰ শৰীৰত অপকাৰ কৰে নহ'লে বা মাটিডৰা বা তাৰে পৰিৱেশ তন্ত্ৰতটোও লাহে লাহে হে মানে বেয়া কৰি পেলাই ঠিক তেনেদৰে আমি যদি জৈৱিক সাৰ ব্যৱহাৰ কৰো যিবিলাক আমি জৈৱিক সাৰ বা পচন সাৰ সেইবিলাক ব্যৱহাৰ কৰো তেনেহ'লে মাটিডৰাৰ গুণগত মান ভালেই থাকে যাৰ ফলত তাত থকা কিছুমান মাটিডৰাত থকা কিছুমান যেনেকৈ সৰু অনুজীৱ বেক্টেৰিয়া সেইবিলাক কেঁচু সেইবিলাক ভালকৈ মাটিডৰাত মানে বেছি বহু বেছি সময়লৈ থাকিব পাৰে বা সিহঁতৰ বংশ বৃদ্ধিত বা তেনেকুৱা কোনো মানে লোকচান নহয় আমি যদি মা মাটিত থকা তেনেকুৱৈ কিছুমান বেক্টেৰিয়াই আমাৰ মাটিত যেনেকৈ ধানৰ বাবে প্ৰয়োজনীয় কিছুমান ফচফৰাছ জাতীয় ফচফৰাছ প্ৰয়োজন ৰিয়া বা তেনেকুৱা তাৰ পৰা পাব পাৰো সেইবোৰ নষ্ট হৈ নাযায় আমি জৈৱিক সাৰ বিভিন্ন ধৰণে এ ব্যৱহাৰ কৰিব পাৰো বা বনাব পাৰো ঘৰতে গোবৰৰ পৰা নহ'লে বা পাকঘৰৰ কিছুমান পেলনীয়া সামগ্ৰী যেনেকৈ শাক পাচলিৰ যিবিলাক অ কাটি কেনে ৰৈ যোৱা কিছুমান এ অৱশেষৰ দ্বাৰা আমি বনাব পাৰো জৈৱিক সাৰ নহলে বা আমি খেতি-বাতিত যেনেকে কিছুমান অদৰকাৰী যেনেকে কলৰ, যিখিনি অকল আমি ফলটোহে ব্যৱহাৰ কৰোঁ। কলৰ যিবিলাক গছডাল বা পাতখিনি নহ'লে বা এ সিখিনি পেলাই দিওঁ, সেইবোৰ আমি পচন সা সাৰ বা তেনেকুৱা সাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰো বিভিন্ন অংশত
হয় হয়
গাঁৱলীয়া গাঁৱলীয়া অঞ্চলত বিশেষকৈ বিভিন্ন ধৰণৰ খেতি কৰা হয়। যেনেকৈ কলৰ খেতি হওঁক বা কুঁহিয়াৰৰ খেতি হওঁক, ৰঙালাওৰ, মূলা খেতি, বেঙেনা যিবিলাক আমি সাধাৰণতে চহৰীয়া অঞ্চলসমূহত দেখা নাপাওঁ, চহৰীয়া অঞ্চলসমূহত বিশেষকৈ মানুহবোৰে কম অঞ্চলত অকমানকৈ মানে নিজৰ বাবে যিখিনি প্ৰয়োজন হয় বা কীটনাশক বা ৰাসায়নিক দ্ৰব্য যাতে আমি কমকৈ ব্যৱহাৰ কৰিব পা লগীয়া হয়। তাৰ বাবে ঘৰৰ বাবে ঘৰুৱাকৈ খেতি-বাতি কৰা দেখা যায় সিহঁতক।
হয় হয় নিচয়।
দেখা গৈছে চুবুৰীয়া অঞ্চলত কিছুমানে হাইড্ৰকনিক্স যিটো পানীকে, পানীতে হব পাৰে কিছুমান বস্তু ল'ব দি কেনে নহ'লে বা কাৰ্টুনৰ বক্স বা তেনেকুৱা ধৰণত সৰু সৰুকৈ আজিকালি খেতি কৰা দেখা গৈছে মানুহ বিলাক, যিহেতু
হয়।
সজাগ হোৱা দেখচে যে ৰাসায়নিক দ্ৰব্যসমূহে আমাৰ শৰীৰৰ উপকাৰ কৰিব পাৰে।
হয়, নিশ্চয়
শৰীৰটোৱে মুখ্য, খেতি-বাতি যদি ভালকৈ কৰো বা ৰাসায়নিক সাৰ কমকৈ প্ৰয়োগ কৰি কেনে আমি যদি শস্য উৎপাদন কৰোঁ তেতিয়া হ'লেহে আমাৰ শৰীৰটো ভালে থাকিব আৰু পিছলৈও ভৱিষ্যতৰ যিবিলাক পজা থাকিব সিহঁতেও সুৰক্ষিত ভাৱে জীৱন-নিৰ্বাহ কৰিব পাৰিব
হয় নিশ্চয়। আৰু আমাৰ খেতি-বাতি আমাৰ মূল মানে সম্পদও হয় ক'ব গ'লে
মে সেইকাৰনে আমাৰ অসমৰ জনসাধাৰণে বেছিভাগ খেতিতে খেতি কৰিয়ে মানে কাবাৰ খেতিতে জড়িত হৈ আছে। আৰু আমাৰ খেতি কৰিয়ে আজিকালি দেখা পাইচো আমি অৰ্থনৈতিক ক্ষেত্ৰত অলপ আগবাঢ়ি গৈছে আৰু ত' সেনেকাই অ, তেতিয়াহ'লে আমাৰ সময়টো হৈছে
অ' ঠিক আছে
ধন্যবাদ থাকিল আপোনালৈ হয়।